হেল্ল'!
হেল্ল'! হয় শুনা পাইছে? অ' নমস্কাৰ। অ' কি কৰি আছে আপুনি?
অ' মই মানে অকমান এই আ ভ আ মানে ভাত খাই উঠিলো এই মাত্ৰহে উঠিলো। বাৰু অ'। হয় হয় ভাত খাই অকমান উঠিলো। আপুনি কি কৰিছে বাৰু?
মইতো মানে অলপ খোজকাঢ়ি আছো।
অ' আচ্ছা আচ্ছা আচ্ছা, আপুনি ভাত খালে?
উম ভাত আগতে খাইছো দুটামানতে।
অ' আচ্ছা আচ্ছা। কিহে দি ভাত খালে?
মই এই দালি আছিলে। তাৰপিছত মাছ আছিলে সৰু মাছ। তাৰপিছত এটা চাটনি বনাইছিলো।
অ'।
উম আৰু বেঙেনা ভাজি উম মই। এই পুদিনাৰ চাটনি পুদিনাৰ চাটনি।
অ' ঠিকে আছে বাৰু। আৰু গৰমত মানে আ বে ছি মচলাদাৰ খোৱা মানে খোৱাটো ঠিক নহয় খাদ্যত ত' ঠিক নহয় আপুনি যিবোৰ মানে যিবোৰ ক'লে মানে ভালে এইবোৰে খাব লাগে।
উম মই একচুৱেলি মইতো ভেজিটেৰিয়ান ন মই মানে নন ভেজ মানে খুব কমেই খাওঁ। খাওঁ মাজে মাজে ইমান নাখাওঁ সপ্তাহত কেতিয়াবা এনেকুৱা সপ্তাহত দুবাৰ হয় আৰু কেতিয়াবা এনেকুৱা হয় এদিন হয়।
হয়। অ' মইও বাৰু হয়, হয়। গমে পাওঁ যিটো গৰম পৰি ছে মইও বাৰু মানে দালি আৰু মানে মাছ ভাজা আছিলে। সেইটো দিয়ে খালো আৰু
অ আপোনাৰো দালি আৰু মাছ ভাজা
হয় হয় দালি আৰু মাছৰ ভাজা মানে ভাবিলো এবাৰ মাছৰ মানে আঞ্জা বনাওঁ তৰকাৰী বনাওঁ কিন্তু তেতিয়া ভাবিলো মছলা চছলা দিব লাগিব আৰু এই গৰমত নাখাওঁ এনেই গৰম আৰু মানে অকণমান পিছে পিছে মানে পানী খাই থাকো। পানী খাই থাকিব লাগে সেইকাৰণে মানে মই ভাজিয়ে বনালো। হয় পানীটো বেছিকৈ খাওঁ মই। আপুনি?
মইয়ো পানী খাওঁ পানী মানে মই এনেকুৱা আগতে পানী কমেই খাইছিলো এতিয়া মানে এনেকুৱা হৈছে মানে এই মাজ তে লিভাৰ প্ৰব্লেম হৈ গ'ল না মোৰ তাৰপিছত অ মানে ড ক্টৰে কৈছে পানী অলপ বেছিকৈ খাবা। তো ৰাতিপুৱা উঠি পানী খাবা ৰাতিপুৱা কমচেকম দুইৰ পৰা আঢ়াই লিটাৰমান পানী খাবা তাৰপিছত এতিয়া কৰি আঢ়ৈ লিটাৰ নাখালেও মই দুই লিটাৰটো পানী খাই দিওঁ এই তেতিয়াৰ পৰা আৰু মোৰ মানে লিভাৰৰ প্ৰব্লেমটো মানে ভাল হৈ গ'ল।
উম হুম হুম সেইকাৰণে মানে পানী খোৱাৰ অভ্যাসটো সদায় কৰিব লাগে আৰু পানী আপুনি কিমান লিটাৰ পানী খায় দিনটো?
অ মই মই দুই লিটাৰ পানী খাওঁ।
দুই লিটাৰ মইতো বাৰু মানে বেছিয়ে খাওঁ ধৰকচোন মানে তিনি লিটাৰ চাৰে তিন লিটাৰো বেছি হয় মোৰ মানে চাৰি লিটাৰ। এনেকুৱা হৈ যায় মই ৰাতিপুৱাৰ পৰা উঠিয়ে পানী খাই থাকো।
উম পানী মানে পানীটোতো মানুহৰ শৰীৰৰ কাৰণেতো পানীটো বেছি দৰকাৰী ন বাকী বস্তুত কৈ এতিয়া পানীটো যদি শৰীৰত কম হ'ব তেতিয়াহ'লে মানুহৰ মানে কি হয় ডিহাইড্ৰেচন হয়। তেতিয়া সেইটো আৰু
হয় তেতিয়া আৰু সেইটো অসুবিধা হয় তেতিয়া মানুহৰ মানে বহুত ধৰণৰ নানান বেমাৰ আজাৰ
উম উম আপোনাৰ চাগে এই যে লিভাৰৰ প্ৰব্লেম নাই নেকি?
মোৰ লিভাৰৰ প্ৰব্লেম নাই মোৰ লিভাৰৰ কোনো সমস্যা নাই সেইকাৰণে মানে মই আপুনি এতিয়া পানী খোৱাৰ পিছত আপোনাৰ লিভাৰৰ সমস্যাটো অকমান কমিছে নে?
অকনমান মানে কি অ ক'ব গ'লে বহুতে কমিছে সেইটো নাইয়ে।
আচ্ছা হয় সেইটোৱে বাৰু পানীখোৱাৰ অভ্য যিটো অভ্যাস কৰিছে সদায় মানে তেনেকৈ খাব। পাৰিলে আপুনি অকণমান অকণমানকৈ বঢ়াব মানে পানীৰ যিটো মা ত্ৰাটো সেইটো বঢ়াব আপোনাৰ দেখিব আ মানে ভিতৰৰ যিবোৰ মানে আপোনাৰ লে তেৰা থাকে যিমানে যি থাকে ভিতৰৰ পৰা ওলাই যাব হয়। আপোনাৰ সেইটো ওলাই যাব ভিতৰত মানে কোনো জাম বান্ধি নাথাকে আপোনাৰ আৰু আপোনাৰ বেমাৰ আ জাৰো মানে হ'লেও এতিয়া জ্বৰ চৰ্দি কাহটো হয়ে মানুহৰ এইটোতো চিৰি ধৰ মানে এতিয়া আ গৰম ঠাণ্ডাত হৈয়ে থাকে ন সেইটোৰ বাহিৰে মানে আপোনাৰ তেনেকুৱা হয় সেইটো স্বাভাৱিক হ'বই আপোনাৰ এনে বাকী বা মানে একো নহয় তেনেকুৱা মানে
উম বাকী মানে কি তেনে কুৱা মোৰ বেমাৰ চেমাৰ বাকী নাই মোৰ মানে
হয়।
কেতিয়াবা অ কেতিয়াবা মাজে মাজে এনেকুৱা হয় মানে উইকনেছ হয় অলপ অলপ সেইপা সেইটোৰ কাৰণে হয় আৰু কেতিয়া কামৰ টেনচন থাকে তেতিয়া সেইটো ভিটামিনৰ অভাৱ হ'লে সেইটো হয় কেতিয়াবা কিন্তু এনেই বাকী এনে মোৰ আ বেছি ডাঙৰ প্ৰব্লেম নাই মোৰ ক'ব গ'লে।
আতচ্ছা হয় নেকি মোৰো মানে অ অকণমান মানে কেতিয়াবা মানে এনে অ ধৰকচোন মানে এই মানে বিষ বিষ পেটনৰ মানে ভিতৰত মানে বাট যে আছে
অ
সেই বিষটো অকণমান হয় কেতিয়াবা কেতিয়াবা সেইকাৰণ মই মানে কিছুমান বস্তু নাখাওঁ তেনেকুৱা পানীৰ এই মিঠা লাও মিঠা লাও তাৰপিছত পাত তাৰপিছত এইবোৰ মানে ভুল আৰু কিছুমান বস্তু আছে ন মানে এই যেছ শাক পাচলি যিবোৰ খালে মানে বেছি বিষ বিষটো বেছি হয় ঘৰ মানে শৰীৰৰ ভিতৰত ত সেইকাৰণে মই সেইবোৰ বস্তু মানে নাখাওঁ অলপ বাছি খাব লাগে
অঁ এই আপোনাৰ মানে কি এই বাট প্ৰব্লেম আছে
হয় বাটৰ সমস্যা আছে মোৰ মানে গাঁঠি গাঁঠি মানে বাটৰ সমস্যাটো আছে মানে আহ মানে মোৰ যিটো মানে দুডাল মানে ভৰি আছে ভৰিত
উম অঁ অঁ সেইটো মানে কিমান বছৰৰ পৰা হৈ আছে আপোনাৰ?
অ মোৰ মানে এইটো হৈ আছে ক'ব গ'লে অ ছয় সাত বছৰ হ'ল অলপ অকমান অকমান এনেকে আ মাজত বেছি হৈছিলে হয় মাজত বেছি হৈছিলে তাৰপিছত ডক্তৰ দেখাইছিলোঁ বাৰু ডক ক্তৰ দেখোৱাতে মানে অকণমান ভাল হ'ল তাৰপিছত ডক্তৰে ক'লে খাৱা খাদ্যটো অলপ নিয়মীয়া নিয়মিতভাৱে খাব আৰু অকণমান মানে কিছু কিছু খাদ্য খাবা খাদ্য আছে যেনেকুৱা মানে খাব মানা কৰিছে সেইবোৰ নাখাওঁ মই বাৰু আৰু পানীটো বেছি কে খাব কৈছে আৰু টোপনিটো ভালকে হ'লে মানে আৰু ঠিকে থাকে আৰু মানে বেছি মানে অজন দাৰ বস্তু মানে দাঙিব মানা কৰিছে মানে সেইটো মই নাদাঙো সেনেকুৱা কাম মই নকৰোঁ যিহেতু মানে সেইকাৰণে মানে অকণমান মানে মই খাৱা খাদ্যটো অলপ বাচি খাওঁ
হয়
মই মানে ধৰা পাইছো বস্তুটো এনেকুৱা আপোনাৰ মানে নাৰ্ভৰ প্ৰব্লেম বুজিছা ন ত' নাৰ্ভৰ প্ৰ'ব্লেম আছে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে সেইটো আপোনাৰ আ বাটৰ বিষ ছে উম ত এইটো নাৰ্ভৰ প্ৰব্লেমটো এনে চালে বেছি মানে ডাঙৰ এটা প্ৰব্লেম নহয় এইটো মানে ঠিক কৰা যায় এনে আ কিছুমান এ য়োগা আছে এক্সাৰচাইজ আছে এইবিলাক কৰিও বাটৰ প্ৰব্লেমটো ভাল হয় নাৰ্ভৰ প্ৰব্লেমটো ত আপোনাৰ চাগে এনে অ মানে কে অ মাজে মাজে কমি যায় ন তেনেহলে সেই যে খোৱা খাই উম উম উ মানে সেই যে খোৱা খাদ্যটো এ কিছুমান খোৱা খাদ্য আছে যেনেক কোৱা ক'লে যে আপুনি এ লাও বস্তুটো এইটো পালেই আপুনি খাবই নালাগে বুজিছে ন অ এইটো খাবই নালাগে এইটো মানে এনেও ভাল মানুহে খালে সেইটো তাৰ যদি কিবা বিষ কিবা যদি অসুখ পাতি এনেকুৱা থাকে সৰু সৰু বেমাৰ হ'লেও সেইটো মানে কি অলপমান বেছি হয় খালে সেই বস্তুটো
হয়, আৰু আপোনাৰ এই দালি বুট দালি আমাৰ যি টো, মানে বুট আছে কলা বুটটো বুট এইবোৰ মানে কেঁচা বস্তু কেঁচা দালি আ মুগৰ দালি যিটো কেঁচা আছে মচুৰ দালিটো মানে এইটো কম, কমকে খাব দিছে মানে ড্ক্তৰে মানে এইবোৰৰ পৰাও মানে ইনফ্লেমেশ্যন যিটো মানে ভিতৰৰ মানে বিষটো হয় নাৰ্ভৰ সেইটো মানে অকমান হ'লেও মানে মানে প্ৰভাৱ পেলায় আৰু ভিতৰত মানে শৰীৰত। সেইকাৰণে মই মানে এই কাবুলী বুট হয় এই আমাৰ মানে চানা যিটো আছে আমাৰ মানে এই অ লোকেল এই যি টো চানা আছে মানে বুট আছে, ক'লা বুটটো সেইটোও খাব মানে হয়, সেইটোও হয়। মানে এইবোৰ মানে কি এই ক'ব গ'লে মানে এই মাটিৰ তলত হোৱা যিবোৰ বস্তু আছে ন, সেইবোৰ খোৱা তো মানে অকমান মানে কমে।
অ মানা কৰিছে ন মোকো নেখাব কৈছে অ। আপুনি এতিয়া কি কাম কৰিব মানে কি সেইটো উম খাব ভাল পায় ঠিকে আছে সেইটো মানে মেজে খোৱাৰো দৰকাৰ একদম, একদম নাখালেও নহয় ন। ত শৰীৰতো প্ৰত্যেকটো ভিটামিনৰে দৰকাৰ হয়। আপুনি যিটো কলেজ যিটো ক'লে যে মাটিৰ তলত থকা বস্তু মাটিৰ তলত হয় যে এই বুটচ যিটো সেইটোতো অৰীৰৰ কাৰণে বিৰাট ভাল এটা। সেইটো বহুত প্র'টিন আছে ত' এইটো আপুনি কি কৰিব অ মই আপোনাক এটা ছাজেচন দিও যদি আপুনি মানি লয় তেনেহলে আপোনাক মানে ভাল হ'ব ত আপুনি এটা কাম কৰিব মানে কি এই যে বুট যিটো আছে কাপুলি বুট আৰু ক'লা বুটটো সেই দুটা মিক্স কৰি অ মানে ভালকে দোকানৰ পৰা আনিব, আনি আনাৰ পিছত সেইটো অলপমান ভালকে দোকানত মানে সেইটো খোলা চোলা পোৱা যায় ন, সেইটোত অলপ ধূলি মাকতি থাকে এইটো ভাল কে ধুবি ধুই লবি, ধুই লোৱাৰ পিছত অলপ শুকাই শুকাই শুকাই চুকাই তাৰপিছত সেইটো কি কৰিবি অলপ পেষ্ট কৰিবি গ্ৰিণ্ডাৰত পেষ্ট কৰি ল'বি আগতে তাৰ অ তাৰ পিছত সেই বুট টোৰ, মানে যিটো বাকলি আছে সেইটো পেলাই দিবি। অলপ কষ্ট হ'ব বেছি নহয় আৰু কিন্তু কষ্ট কৰিলে আৰু ভাল ফল পোৱা যাব। ত' সেইটো কি কৰিবি উম, মানে সেই আহ উ শুকান বুটটো আগতে আনিবি আনাৰ পিছত ধুই ল'বি, ধোৱাৰ পিছত সেইটো ভালকে ধোৱাৰ পিছত অলপ মানে ভালকে কি কৰিবি, অলপ অ শুকাই দিবি। শুকুৱাৰ শুকুৱাই লৈ তাৰপিছত কেৰাহীটো অলপ গৰম কৰিবি শুকানে, শুকানে। ফুৰিছে ন অ গৰম কৰি তাৰপিছত সেইটো কি কৰিবি আহ বাকলিবিলাক পেলাই তাৰপিছত পেষ্ট কৰি ল'বি গ্রিণ্ডাৰত গ্ৰিণ্ডাৰ মেচিনত অ পেষ্ট কৰি ল'বি, পেষ্ট কৰাৰ পিছত সেই পেষ্টখিনি কি কৰিবি আপুনি ডেইলি এনেই আপোনাৰ মানে বেছিটো খাব নালাগে ন? আপোনাৰ প্ৰ'টিনৰ দৰকাৰ অ তেনেহ'লে আপুনি ঠিক ৰাতিপুৱা, ৰাতিপুৱা আপুনি গাখীৰৰ লগত নাইবা গৰম পানীৰ লগত আহ বেছি নহয় দুই চামুচ মান দিলে হ'ব। দুই চামুচ দি সেইটো অ দুই চামুচ দিব আৰু অলপমান মানে অ নিমখ দিলেও হয় নিদিলেও হয় আৰু চেনি অলপমান দি আ পোনাৰ সোৱাদ অনুসৰি চেনি মিক্স